হেল্ল', - হেল্ল', খোৱা বোৱা হ'লনে?
হল - হল।
অ, আহা কিহে গ্ৰহণ কৰিলে।
মই ফোন মাৰিম বুলি ভাবিছিলো?
অহ, কিহে গ্ৰহণ কৰিলে আহাৰ।
মাছ খুৰাই মাছ আনিছিলে। বাত মাছ হয়
তুইবলৈ গলো। এপ্লাই কৰিলো দেওতলা কপথাৰ তাকেই তাৰ পৰা আহি এতিয়া পৰি ভাগ কেইটামান খাই লাহেকে আহ গ্ৰহণ কৰি লাহেকৈ শুবলৈ লৈছ।
ভাত কিহে।
ভাত আজি সুধা।
অহ - অহ। আমাৰ মায়ে সুধা খাম বুলিয়ে কৈছিলে খুৱাই লৈ আনিলে আৰু।
উম, মাছ আজি নাই গৰম আজি বহুত গৰমো।
কিা গুপ গুপীয়া গ ম দ
উম তহঁতৰ সেই চেঁচা ৰুমটো সোমাই থাকিবলে ভাল হ'ব।
অ, তাকে।
ছোৱালীয়ে পঢ়িছে নি। খালে - খালে। ছোৱালীয়ে পঢ়িছো কাইলৈ পৰীক্ষা আছে নে।
কাইলৈ আছামিছ আছে।
তোমাকৰ কি আছে।
অসমীয়া আছে দুয়টাই।
আমি ভাত গ টাশা সয়নকক্ষলৈ আহিচো আৰু।
অ - অ ভাইটি টোপনি গল নে হোৱা নাই এতিয়ালৈকে
নাই - নাই সি দুখ চ কৰি আছে।
অ - অ।
পৰীক্ষা কেতিয়া এদাই হব জো বনী পৰীক্ষা
ক আমাৰ।
অহ ',
আমাৰ ঊনত্ৰিশ তাৰিখ সোমবাৰ।
হ
উম,
উম,
এতিয়া পৰীক্ষা তিনটা গ'লে আৰু তিনটাহে আছে।
অ', সোনকালে আদায় হৈ যায়।
সোনকালে এদাই হ'ব মানে এইবাৰ বন্ধ নাই দিয়া, আগতে প্ৰতিবাৰে বন্ধ দিয়ে এটা দু টা দিন মানে উম।
উম। হম ভাওনাৰ কি । ভাওনা কেই তাৰিখে?
আঠাইছ, আঠাইছ।
ৰবিবাৰে হ'ব, অ' অ'।
অ', হ'ব, উম।
অ'। তই পঢ়িবিনে অকণমান?
মই সেইটোৱে পঢ়িবলৈ মানে গাটো ধুই তাই এতিয়া ভাত খায়।
অ'। অকমান পঢ়িব লাগে, দেইলিকে পঢ়িবি, অ'।
অ', কোনটো কোনটো অ' হেৰিৰ ভিতৰত পৰহ।
এইয়া, মা ওচৰতে সৰু বিচনা, সৰু বিচনাটোত মই পঢ়ি থাকোঁ।
অ'।
তাৰপৰা মা শুই থাকে এইফালে।
ঠাণ্ডা, ঠাণ্ডা হৈ থাকে ৰূমটো ভাল।
আমাৰ সেই তেতিয়াই বিল বিল সেই তেতিয়া তেতিয়াই ভৰোৱা সাতাইশ টকা মানে ভৰোৱা নহয়, এইটো বিল পে হেৰি কৰা মানে এনেকে দিওঁতে তেতিয়া, এতিয়ালৈকে হেৰি হোৱাই নাই।
বিজুলী বিল।
অ', সেইটো মানে এনেকে সাতাইশটো ডাইৰেক্ট তাত দিয়াটো, ইয়াত মানে অনলাইন কৰাটো নহয়।
অ', এতিয়া দিনৰ পাছত আহিবা।
আকৌ আৰু এইটো এমাহমান চলিবই এঘাৰশ আছেই।
অ', মানে, মানে যোগ এঘাৰশ যোগ হৈ আছে। নে বিয়োগ হৈ আছে?
যোগ, যোগ।
অ', যোগ হৈ থাকিলে এঘাৰশত বহুত দিন চলিব অ'।
বহুত দিন চলিব।
বিয়োগত নাই অহা নহয়, যোগত আছে?
যেনেকে মানে তাত গৈ যে জমা দিয়ে, সেনেকে জমা দিওঁ তে থাকি গ'ল মানে।
অ', ঠিকে আছে, তেতিয়া সেই ভাল হ'ব চলি থাকিব পাৰিব, ভ'ল্টেজটো কম আমাৰ এইফালে।
গৰম, গৰম আজি ইয়াত গৰম। বৰষুণে দিব নে কিয়ে নে ৰাতি! উম।
ন বৰষুণ দিবই লাগে। বৰষুণ দিয়া ভাল, এই গৰম পৰিছে।
উম, গৰম বেছি, উম।
ভণ্টিক অকণমান পঢ়ুৱাব লাগে।
পঢ়ুৱাই আছে তাই আকৌ এইবোৰ যি-তি কৰি থাকে নহয়, বচন গাই কিবা কৰিব মাজতে।
ভিন্দ শুলে নে।
ভিণ্ড গ'ল তালৈ। এতিয়া ধেনু আহি মেলি ইয়াত বিচনা চিছনা পাৰি হুইছে।
ন কত কৰে।
ইটো ৰুমত।
সেইটো।
অহ, হব আহ এইটো ৰূমতে অহ। ভিতৰত ৰাতি ইয়াত হব নোৱাৰে নহয়। আইতা ৰাতি আমনি।
পাই থাকে।
উম।
ধুনু কাষৰ ৰূম টোত তই পঢ়ি থকা। ৰুমটো শুই থাকা
দৰ্জা - চৰ্যা মাৰি শুই থাকে। আমি ইয়াত শুই থাকো।
ভালে।
উম, গৰু পোৱালিটো ঠিক হ'ল।
গৰু পোৱালি আজি, পেট্ৰল দি দিলোঁ। সেই অ পেট্ৰল মানে পোক দিছে দুটা পোক ওলালে।
অহ, অহ
এই পেট্ৰল দি দিছো আক কাইলৈ অকণমান স্কুটিৰ পৰা উলিয়াই। দি, দিব লাগিব। এ ধৰিলে সেই। সি ভাল পাইছে, আৰাম পাইছে।
আমাৰতো মুখ খণ গোটেই চাবই নোৱাৰি। গোন্ধাই আছে লেতেৰা লেতেৰা।
ওহোঁ! আমাৰো মুখখন গোন্ধাইছে।
পুৰা এনেকে মুখ খনৰ আগত গা -ধোৱাৰ নিচিনা হৈ গ'ল।
অথনি ৰাতিপুৱা আগফালে বান্ধিলো সেই বতাহ ত গোন্ধ টো গুচি আহে। অ' অ'! এই, পথাৰ পিছফালে থৈ দিওঁ।
আমাটো চকুুৱে নেদেখে নে, কি, এ, নে ঘৰৰ ভিতৰ পায়গে।
অ'! তাৰ মানে, মনটো খেলি-মেলি লাগে আৰু।
চট পতাই থাকে আৰু বিষত। উম,, মাহীয়ে। মামীয়ে কাৰোবা সৈতে পাতি আছে, নেকি?
অহ, মামি জেঠাইৰ লগত। অহ এতিয়া হেৰি। গৰম বন্ধ এতিয়া কিমান দিন দিয়ে।
আমাৰ পোন্ধৰ দিনে দিব আৰু। সিহঁতৰহে, জানোঁ এতিয়ালৈকে, সিদ্ধান্ত হোৱা নাই।
এইবাৰ দশমমানত যে। উম, মাহঁতে আহাৰ গ্ৰহণ কৰিলেনে?
মাহঁতে আহাৰ গ্ৰহণ কৰিলে। এইয়া ভন্টি সিহঁতি লাগি আছে।
অহ, তাইক অকমান পঢ়াব লাগে। তাই পঢ়িবলৈ মন নকৰিলে ক'ৰ পৰা হ'ব। অহ।
তাকে।
আমাক সে আহা গ্ৰহণ কৰি লাহে।
মই পোন্ধৰ পোন্ধৰ দিন ক্লাছ। কৰিও হোমৱৰ্ক চমৱৰ্ক দিব আগত তালৈ যোৱা হলে হোমৱৰ্ক কৰা নহ'বই।
অহ, গৰম বন্ধত কেনিবা যাম বুলি ভাবিছানে।
আহিলাই দেখোন।
অহ। কেনি যাবা বা। অহ।
নহকে।
জেগা যাব লাগে, আমাৰ ইয়াত যেনেকুৱা ক তাত এতিয়া সেইটোকো নাই
তাত চৌবিশ পঁচিশত চলি থাকিব
আহ চৌবিশ, পঁচিছ, বিশ
উম, ঠাণ্ডা লাগিব ঠাণ্ডা নহয় বুলি ঠাণ্ডা লাগিব তাত
ঠাণ্ডা লাগিব সৰু ল'ৰা ছোৱালীয়েতো চেঁচা বস্তুৱে পিন্ধিব লাগিব ডাঙৰ মা নুহ হ'লে অলপ ফোল স্পৰ্টিং মানে দীঘল হাতৰ চোলা তেনে তেনেকুৱা পিন্ধিলেই হ'ল।
তাকে
মই আগতে গৈছিলো গেংটক, নাথোলা এই ছিকিম বোডাৰ বহুত ধুনীয়া জেগা একদম পুৰা ঠাণ্ডা।
গেংটকও ভালে ন।
গেংটকটো এই চিলিগুৰি হৈ তাৰ পৰা ওপৰলৈ গৈ লাগিব ছিকিমম ডেংটক এম জি মাৰ্ট
অ আহ আহ।
তালে গৈ অ এইফালে শ্বিলং মে ঘালয়, উম সেইবোৰ পাহাৰীয়া জেগাবোৰ ভাল চেঁচাটো অনুভৱ হয়। আমাৰ এইফালে আকৌ গৰমটো বেছি। পাহাৰীয়া জেগা। উম মই কিছু জোগা ঘূৰিলো আগৰ। উৰা জাহাজত, উৰা জাহাজতো ধঢেৰ ফুৰিলো চেন্নাই গ'লো হায়দৰাবাদ গ'লো মধ্য প্ৰ্ৰদেশ গ'লো দেল্লহী গ'লো গুৱাহাটী কিন্তু গৈয়ে থাকে প্ৰায় গৈ থকা হয়। গেংটক গৈছো, ছিকিম গৈছো অ', উৰাজাহাজত তাৰপা আকৌ মুম্বাই মা চেন্নাই গৈছো মুম্বাই মা যাবলৈ নাপালো মাদ্ৰাজলৈ যাবল নাপালো কলিকতা গৈছো
ন পল
তেনে কৈ দেল্হী গৈছো, কাটৰা গৈছো, জম্মু-কাশ্মীৰ গৈছো বচ ক দেৱী মন্দিৰ যে তালৈও গৈছো নহয় মই দুবাৰ গৈছো তালে সেইবছৰ উৰা যাহাযতে সত্বাধিকাৰীৰ লগত ঘূৰিলো
তাকে উ বছৰ লগত থাকে এতিয়া মই অলপ পঢ়িম আৰু ৰাতি
শিব মেলিিবলে অকমান ৰাতি পঢ়িব লাগে এতিয়া দহ বাজিছে অকমান ফুৰিব লাগে ফুৰিলে মানুহৰ মনটো দুই এক কথা জানে মনটো প্ৰফুল্ল হয়। তেনেকুৱা জেগাত ফুৰিব লাগে বুজিছ। আকৌ পঢ়াটোও বজাই ৰাখিব লাগে পঢ়াটোও মেইন উম' তাকে অকমান দেৰিলৈকে পঢ়িব তেতিয়া অ', মন ঘৰলে আহিব লাগিব এতিয়া খেলৰ কথাটো ভাবিলে নহ মানে যিকেইদিন গৰম মন্ধ পায় তো খেলৰ যত তাত থাকিব নোৱাৰিব ন।
এতিয়া ৰুমটো সেইটোৱে হ'ব নে চেঞ্জ কৰি, ৰুমটো চেঞ্জ কৰিব নে সেইটোৱে হ'ব?
ৰুমতো এতিয়া এতিয়ালৈকে হেৰি হোৱা নাই নহয়। আলোচনা হোৱা নাই আলোচনা কৰি কি কয়, এটা চাবলৈ কৈছে এওঁ চত্বাধিকাৰী কাগজ চত্বাধিকাৰীজনক। তল তলত চালে যদি সিহঁতৰ লগত অকমান। এতিয়া ধৰ ম থাকিলো। কেতিয়াবা, পকা থাকিলে কেতিয়াবা। তহঁতৰ সুবিধা হ'লে, তহঁততো দুইটা গাড়ী দিব নোৱাৰি। ম'বাইল চাই থাকিবি। চা তা খানি তই? তাৰ পৰা আকৌ কেতিয়াবা মুনোদা পাৰিব। কেতিয়াবা তও পাৰিবি, তেনেকে মিলাই মিলি চলিব লাগিব আৰু দুবছৰ। দুবছৰ দি এই গোটেই বাডাল পেলাই দি এই, চা খাওঁক উ। গোটেই পাৰক পেলাইছিলোত থবই নালাগে।
চুপাৰ ত গৈ আছে নে?
ফুল আছে ধুনীয়াক হোৱাই নাই আৰু পাৰউদাক মাৰি দিলেখি দি পাউদাম'' পুলি থৈছা অ'ক, উ। তাকে হে। বৰ্তমান হাঁ, কোন?
আইতাহঁত শুলে নে কি আজি?
আইতাহতো আজি অকমান দেৰি হৈছে শুলে, শুলে। শুবলৈ গ'ল। আইতা ৰুমটো চেচা আমাৰ ৰুমটো অকণমান গৰম।
অ', সেইটো চেঁচা এ, হেৰিয় তলত।
এইটো অকমান সেইফালে হেৰি পৰি থাক যা। আমাৰ ৰুমত মানে মানে ৰাতিপুৱাৰ পৰা গধূলিলৈকে ৰ'দ পৰে যে। সেইকাণে গৰমৰ অনুভৱটো বেছি। গম পালানে! কি কিব কৈ খিৰিকি ইফালেও, দিলে সিফালেও দিলে, গোটেই ৰুমটো খিৰিকি।
সেইকাৰানে ৰ'দ সমাই থাকে।
ৰ'দটো সোমাই থাকে। তেতিয়া লাহেকে আও ও শুব টোপনি যাম আৰু তুমি অকমান পঢ়া
অ', অ', পঢ়ো অ', তিকে।
অঁ শুভ ৰাত্ৰি।
শুভ ৰাত্ৰি অঁ, শুভ ৰাত্ৰি অঁ।
হ'ব দে। অ'।